অ হেল্ল'
অঁ শুনিছনে
অঁ শুনিছোঁ শুনিছোঁ
অঁ আঁ, কি কৰিছ
এ আছো এনেই
অ ব্যস্ত আছ নেকি?
নাই নাই কচোন ক
নাই মানে তোক কথা এটা সুধিম বুলি ভাবিছিলোঁ।
কি কথা বা।
তই মানে এনে আম, এনে আজি আমি মানে জ্ঞান বৃদ্ধিৰ বিষয়ে অলপ কথা পাতিম বুলি ভাবি চাইছিলোঁ আৰু তই এনে জ্ঞান বুলিলে আমি কেৱল পঢ়া শুনাকেই বুজাওঁনে ক', চোন ক?
পঢ়া শুনাই নহয় অকল জ্ঞান বহুত মানে বহল বিষয় হয় পঢ়া শুনা জ্ঞানৰ এটা অংশহে মাথো, জ্ঞান মানে হৈছে বুজি পোৱা শিকা আৰু সেই জ্ঞান জীৱনত প্ৰয়োগ কৰা। জ্ঞান বৃদ্ধি অকল পঢ়া শুনাৰ পৰাই নহয়।
জ্ঞান বহুত বহল কথা আচলতে আৰু পঢ়া শুনাাৰ জ্ঞানৰ এটা অংশ বুলি কয় জ্ঞান মানেই হৈছে বুজি পোৱা শিক্ষা আৰু সেই জ্ঞান জীৱনৰ প্ৰয়োগ। হয় অহ জ্ঞান বৃদ্ধি কিয় ইমান গুৰুত্বপূৰ্ণ, পঢ়া শুনা শেষ হ'লেই জ্ঞানৰ প্ৰয়োজন নেথাকে নেকি?
একেবাৰে নাথাকে বুলি ক'ব নোৱাৰি কাৰণ জ্ঞান বৃদ্ধি এটা অহ জীৱনব্যাপী প্ৰক্ৰিয়া হয় আৰু পঢ়া শুনা শেষ হোৱাৰ অৰ্থ এইটো নহয় যে আমি শিক্ষা বন্ধ কৰি দিম কাৰণ প্ৰতিদিন ন নতুন নতুন কথা শিকিবলৈ থাকে আৰু মানে একেবাৰে নাথাকা বুলি নকওঁ, ক'ব নোৱাৰি আৰু
আ ম। বাকী এনেই কিন্তু স্কুল কলেজত পঢ়া শেষ হোৱাৰ পিছত জ্ঞান বৃদ্ধিৰ প্ৰয়োজনীয়তা কিমান ক', চোন ক?
প্ৰয়োজনীয়তা বহুত কাৰণ পৃথিৱীখন সলনি হৈ থাকে আৰু নতুন নতুন আৱিষ্কাৰ হয়, নতুন প্ৰযুক্তি আহে আৰু যদি অ যদি আমি নিজৰ জ্ঞান আপডেট কৰি নাথাকোঁ বা, মানে নতুন নতুন জ্ঞানবোৰ প্ৰাপ্তি নকৰোঁ আমি পিছ পৰি যাম। উদাহৰণস্বৰূপে মই তেওঁক ক'বলৈ বিচাৰোঁ যে দহ দহ বছৰ আগতে স্মাৰ্ট স্মাৰ্টফোন ব্যৱহাৰ কৰা নাছিল, মোবাইল ফোন নাছিল কিন্তু এতিয়া বাৰু স্মাৰ্টফোন নোহোৱাকৈ মানুহ চলিব পাৰে নেকি? নোৱাৰে।
সঁচা কথা দেই আৰু জ্ঞান জ্ঞান বৃদ্ধিৰ উপায়বোৰ কি কি ক', চোন ক? কেৱল কিতাপ পঢ়ালেই হয় নেকি? কি
কিতাপ পঢ়া এটা উত্তম উপায়, কিন্তু ইয়ে একমাত্ৰ উপায় বুলি নকওঁ আজিকালি জ্ঞান বৃদ্ধি বহু মাধ্যমেৰে মানে অহ কৰিব পাৰি, যেনে ইণ্টাৰনেট বা ডকুমেণ্টৰী। পডকাষ্ট অনলাইন ক'ৰ্ছ বা গুৰুজনৰ লগত কথা বতৰা আৰু ভ্ৰমণ, ভ্ৰমণো মানে এক এক প্ৰকাৰৰ মানে জ্ঞান বৃদ্ধি কৰা সেই উত্তম উপায় হয়।
বাকী তই যে ভ্ৰমণৰ কথা ক'লি ভ্ৰমণে কেনেকৈ জ্ঞান বৃদ্ধি কৰে আমাক।
ভ্ৰমণে আমাক নতুন ঠাই নতুন সংস্কৃতি নতুন মানুহৰ লগত পৰিচয় কৰাই দিয়ে আৰু আমি নিজ চকুৰে দেখা পাওঁ যে পৃথিৱীখন কিমান অহ বিচিত্ৰময় হৈ পৰিছে আৰু ইয়াৰ ফলত আমাৰ দৃষ্টিভংগী বহল হৈ পৰে কিতাপত পঢ়াতকৈ নিজে গৈ চোৱাত অভিজ্ঞতাই বেলেগ, আমি ভ্ৰমণত যিখিনি বস্তু শিকিবলৈ পাওঁ সেইখিনি আমাৰ মগজুত অলপ বেছিকৈ সোমাই যায়।
বাকী এনে ইণ্টাৰনেটৰ কথা যে তই ক'লি ইণ্টাৰনেটত ইমান তথ্য যে কোনটো সত্য কোনটো মিছা বুজি পাবই টান।
আ। সেইটোৱে ডাঙৰ সমস্যা বাৰু জ্ঞান বৃদ্ধিৰ লগত জ্ঞান কোনটো মানে যাচাই কৰাটোৱেই মানে গুৰুত্বপূৰ্ণ হয় আমি যিকোনো তথ্য বিশ্বাস কৰাৰ আগতেই তাৰ উচ্চ বা পৰীক্ষা কৰিব লাগিব আৰু কাৰোবাৰ কথা শুনিলে বা কাৰোবাৰ ক'ৰবাত পঢ়িলে সেয়া সঁচা নহ'বও পাৰে এতিয়া ইণ্টাৰনেটত বহু তথ্য আহে আৰু সেই কোনটো তথ্য আমি সেইটো বাছি ল'ব জানিব লাগিব।
সেইকাৰণে সমালোচনত চিন্তাৰ প্ৰয়োজন হয় নেকি।
একেবাৰে সমালোচনাত্মক চিন্তা অৰ্থাৎ প্ৰশ্ন কৰা বা বিশ্লেষণ কৰা যুক্তি দিয়া এইটো জ্ঞান বৃদ্ধিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হয় কেৱল তথ্য সংগ্ৰহ কৰিলেই নহয় সেই তথ্যক নিজৰ বুদ্ধিৰে বিচাৰ কৰিব জানিবও লাগিব তেতিয়াহে গ্ৰীণ আচল মানে জ্ঞান আচলকৈ বৃদ্ধি পায়।
জ্ঞান বৃদ্ধিৰ বাবে এটা ৰুটিন ৰখা উচিত নেকি মানে এই উচিত বুলি ভাব নেকি?
নিশ্চয় প্ৰতিদিন অলপ সময় জ্ঞান বৃদ্ধিৰ বাবে উচৰ্গা কৰা উচিত আৰু উচৰ্গা কৰিলে আমাৰ আমাৰ বাবে ভাল হয় যেনে ৰাতি শোৱাৰ আগতে বিছ মিনিট কিতাপ পঢ়া বা পুৱা উঠি এটা পডকাষ্ট শুনা সৰু সৰু ভাষে আমাৰ মানে ডাঙৰ পৰিৱৰ্তন কৰিব পাৰে।
মই যাম। হেল্ল'।
অহ', অহ। হেল্ল' শুনিছোঁ।
শুনিছোঁ মই এতিয়াহে, আৰু কিন্তু বহুতে কয় মোৰ সময় নাই মই এইটো কৰিব নোৱাৰোঁ এই কথাষাৰ কিমান সত্য।
সময় নাই বুলি কোৱাটো বেছিভাগ সম-সময়তে অজুহাত আমি ফোন ফোনত মানে স্ক্ৰল কৰি কিমান সময় নষ্ট কৰোঁ তাৰ হিচাপে নাই যদি সেই সময়ৰ অলপ অংশও জ্ঞান বৃদ্ধি বুদ্ধিৰ ব্যৱহাৰ কৰোঁ আমি বহু দূৰ আগুৱাই যাব পাৰোঁ অকল স্ক্ৰল কৰি থাকিলে আমি সময় নষ্ট কৰাতকৈ আমি যদি জ্ঞান বৃদ্ধিত সেইখিনি সময় উচৰ্গা কৰোঁ তেতিয়া চাগে আমাৰ অলপ পৰিৱৰ্তন হ'ব।
তোৰ টো তই সঁচা কথা কৈছ দেই ময়ো ফোনত ইমান সোমাই মানে সময় নষ্ট নকৰোঁ আৰু এতিয়াৰ পৰা চেষ্টা কৰিম সেই সময় কিতাপ পঢ়াৰ ব্যৱহাৰ কৰিবলৈ।
ভালেই কথা আৰু এটা কথা যে জ্ঞান কেৱল নিজৰ বাবেই নহয় আনৰ লগত বতৰা কৰিবলৈ কৰিবলৈ মানে হয় এইটো আমি যি শিকো সেয়া আনক শিকালে নিজৰ জ্ঞানো শক্তিশালী হয়।
সেইটোৱে শিকোতে আৰু শিকাওঁতে দুইোটাৰে লাভ
হয়। হয়, হয় কাৰোবাক বুজাবলৈ গ'লে আমি নিজে সেই বিষয়টো ভালদৰে বুজি উঠোঁ এতিয়া মই যদি তোক এটা বিষয়ত মানে আলোচনা কৰোঁ তেতিয়া মই যদি সেই বিষয়টোটোক বুজাওঁ, তেতিয়া মোৰ জ্ঞানখিনি আৰু শক্তিশালী হ'ব। সেয়ে জ্ঞান বতৰা কৰাটো জ্ঞান বৃদ্ধিৰ এটা উপায় হয়
আৰু তই এনে ভাবনে মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে জ্ঞান বৃদ্ধিটো কিমান বেছি দৰকাৰ
জ্ঞান বৃদ্ধিটো আটাইতকৈ দৰকাৰ শৈশৱকালত শৈশৱকালতো আটাইতকৈ বেছি দৰকাৰ হয়। আৰু গুৰুত্বপূৰ্ণ হয় আৰু আমি জ্ঞান বৃদ্ধিটো যে যেতিয়া ইচ্ছা তেতিয়াই আমি সেই বস্তুটো কৰি থাকিব পাৰোঁ। আমাৰ পঢ়া শুনা শেষ হ'লেই যে আমাৰ জ্ঞান লাভ কৰা সময় গুচি যাব বা জ্ঞান লাভ কৰা আমাৰ সময়সীমা পাৰ হৈছে এনেকুৱা নহয় আমি পঢ়া শুনাৰ পিছতো ভ্ৰমণ কৰি বা ইণ্টাৰনেটৰ যোগেৰে আমি নানান ধৰণৰ বিষয়ে আমি কথা মানে চাব পাৰোঁ বা তাৰ ওপৰত জ্ঞান লাভ কৰিব পাৰোঁ
বাকীতো এনেই কি ভাব, অনলাইন যুগেৰে জ্ঞান বৃদ্ধি পোৱাতটো, আজিকালি যে অনলাইন ক্লাছবোৰ কৰে অনলাইন শিকা শিক্ষা''
হয় আজিকালি সামাজিক মাধ্যমৰ পৰা ল'ৰা ছোৱালীবিলাকৰ বহুত সুবিধা হৈছে, পঢ়িবলৈ, জ্ঞান বৃদ্ধি কৰিবলৈ, আৰু সেয়েহে মই ভাবোঁ যে সকলোৱে অনলাইন প্লেটফৰ্মবোৰ যাতে সঠিক পথত ব্যৱহাৰ কৰে। আৰু সঠিকভাৱে ব্যৱহাৰ কৰে। আৰু তাত জ্ঞান মানে ইতিবাচক দিশ আছে যদিও নেতিবাচকো দিশ আছে সকলোৱে যদি সঠিকভাৱে ব্যৱহাৰ কৰে তেতিয়া সকলোৰে ভাল হ'ব আৰু জীৱনত পৰিৱৰ্তন আনিব পাৰিব
অঁ আৰু মানে তই কি ভাব কি যেতিয়া অনলাইন শিক্ষাৰ ব্যৱস্থা নাছিল তেতিয়া আগৰ মানুহ আগৰ আমাৰ ককা আইতা দিনৰ মানুহবোৰে তেতিয়া জ্ঞান বৃদ্ধি কৰিবলৈ লাভ লাভ কৰিছিলনে সফল হৈছিলনে জ্ঞান পাবলৈ
অঁ, তেওঁলোকে নিশ্চয় সফল হৈছিল কিন্তু এতিয়া এতিয়াৰ মানে প্ৰজন্মৰ বাবে এইটো অলপ বেছি সুবিধাজনক হৈছে কাৰণ অনলাইন প্লেটফৰ্ম তেওঁলোকে ঘৰত বহিয়ে জ্ঞান বৃদ্ধি কৰিব পাৰাৰে কিন্তু আমাৰ ককা- আইতাৰ সময়ত তেওঁলোকে হয়তো পুথিভঁৰাললৈ যাবলগীয়া হৈছিল! বা বেলেগ বেলেগ মানুহৰ পৰা বা বেলেগ শিক্ষিত মানুহৰ পৰা কিতাপ যোগাৰ কৰিবলগীয়া হৈছিল। তেনেকুৱা ধৰণৰ সমস্যা তেওঁলোকে ভুগিব লগা হৈছিল! কিন্তু এতিয়াৰ প্ৰজন্মৰ বাবে জ্ঞান বৃদ্ধি কৰাটো মানে সহজ হৈ পৰিছে
বাকীতো এনে শেষত জ্ঞান বৃদ্ধিৰ বিষয়ে কি ক'ব বিচাৰোঁ?
মই এইটোৱে ক'ব বিচাৰোঁ যে জ্ঞান বৃদ্ধি কেতিয়াও বন্ধ নহয় আমি যিমানেই শিকোঁ সিমানেই উপলব্ধি কৰোঁ যে আমি কিমান কিমান কম জানো আৰু জ্ঞানৰ কোনো শেষ নাই আৰু জ্ঞানেই হৈছে একমাত্ৰ সম্পদ যি বতৰা কৰিলে কমি নাযায় আৰু বৰং বাঢ়েহে।।
বাকী বহুত সুন্দৰকৈ কল কলি', তই কথাখিনি আজিৰ কথাৰ পৰা মই বহুতেই কিবা কিবি শিকিলোঁ।
ধন্যবাদ, তোৰ লগতো কথাখিনি পাতি ভাল লাগিল আৰু জ্ঞান বৃদ্ধিৰ এই যাত্ৰাটোত বা আলোচনাটোত আমি দুয়োে আগবাঢ়িব পাৰোঁ। যাতে সেয়াই মোৰ মানে কামনা থাকিল আৰু।
ঠিক আছে দে তেন্তে।
অঁ, ঠিক আছে ঠিক আছে বাৰু।